অ', শুনিছো-শুনিছো, মোৰ মাততো শুনিছা নাই? হেল্ল'?
অ', শুন
অ', এ তোমাৰ হেৰি অ', ইনে বহি আছিলো অকমান ফেনত। তলতে, বাকী ভাত - পানী খালা নাই?
অ বাক বা, খালো খালো, বাকী খবৰ ভাল?
অ খবৰ ভালেই ভালেই বাৰু দেই, এ কাম এটা কৰাচো সেই তোমালোকৰ মোবাইলটো অকণমান দূৰত আছে চাগে দেই? মানে তোমাৰ নেটৱৰ্কটো অকণমান শ্ল' হৈ আছে, তুমি অকণমান নেটৱৰ্ক নেটৱৰ্ক পোৱা জেগালৈ যাওঁচোন তেতিয়া মানে মাতটো
হয়-হয়-হয়।
অ', এতিয়া আহিছে, এতিয়া আহিছে, উম।
হুহ, শুনিছা নহয়? উম, খবৰ খাতি ভালেই-ভালে, ভালে-ভালে।
অ'।
মই বোলো মই বোলো তোমাৰ ক অ উম মই তোমাৰ লগত এই-এই কথা পাতিম বুলিকে ফোন মাৰিছিলেচোন? বাকী হেৰি তোমাৰ-তোমালোকৰ খেতি হ'ল নে নাই?
উম, খেতি পথাৰ এ হোৱা নাই খেতিত লাগিহে আছে আৰু।
অ', অ', অ', তাকে তোমালোকৰ ফালে গৰমটো কে - কেনেকুৱা অ?
গৰম এইফালে বহুত পৰি আছে, গম পাইছা নাই? এ গৰমত থাকিবই পৰা নাই এতিয়া ফেনখন আছে বুলিহে আছো আৰু ৰুমতে। তোমালোকৰ সেইফ
হয়-হয়-হয়, আমাৰ ফালেও বহুত আমাৰ ফালেও যথেষ্ট, আমাৰ ফালেও যথেষ্ট গৰম হয় গম পাইছা নাই? এতিয়া তোমাৰ যিহে উত্তাপৰ মাত্ৰা বাঢ়ি চে, এতিয়া কৰবাত জুই ধৰে নাই বাৰু ইনে?
অ', আমাৰ এইফালে তোমাৰ জুই ধ অ' ধৰে-ধৰে বাৰু দেই। তাকে আমাৰ ঘৰত মানে সেই জুইটো কমকে মানে ব্যৱহাৰ কৰে গম পাইছা নাই? মানে তোমাৰ জুইৰ পৰা তোমাৰ ধোঁৱা-চোৱাবিলাক বেছিকৈ ওলাই যে তোমাৰ পৰিৱেশ প্ৰদূষণটো বেছি হৈ যায়।
হয়, হয়-হয়-হয়। এতিয়া মানে তোমাৰ কি হৈছে গম পাইছা নাই।
অ
এতিয়া মানুহে জুই ধৰিবলে বা কিবা কৰিবলে এতিয়া মানুহবোকে গছ গছনি কাটি দিছে জুই ধৰিবলৈ বা কিবা কৰিবলে তাৰ ক্ষেত্ৰত মানে তোমাৰ বহুত প্ৰব্লেম হৈছে
উম,
গম পাইছা নাই।
হয় নিশ্চয় নিশ্চয় হৈছে উম।
এতিয়া তেনে ক্ষেত্ৰত মানুহে গছো কাঢ়িছে প্লাছ তোমাৰ গছ কাটি এ গছৰ পৰি ইমাণো কমায় দিছে কি কৰিছে এ এইফালত ধোঁৱাও উৎপন্ন কৰিছে যাৰ ফল নেকি তোমাৰ গোলকীয় উত্তাপত বহুত বৃদ্ধিত তোমাৰ বহুত হেৰি হৈছে গম গম পাইছা নাই।
প্ৰভাৱ পৰিছে অ,
গছ কটাৰ পিছত আমাৰ এ কাৰ্বনডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে বায়ুত আৰু তোমাৰ এইফালে জুই ধৰিছে জ
উম।
যাৰ ফলত নেকি তেনেকুৱা ধৰণৰ আ উম গেছীয় পদাৰ্থৰ মানে পৰিমাণ বাঢ়ি গছে বায়ুণ্ডলত যাৰ ক্ষেত্ৰত নেকি আমাৰ গোলীয় উত্তাপতো বহুত পৰিমানে বৃদ্ধি পোৱা দেখা গম পাইছা সেই জুই পৰিৰ্তে এতিয়া তোমালোকে, ধৰি লোৱা এল পি জি উ চিলিণ্ডাৰ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ এতিয়া। ইলেক্ট্ৰনিক আ তোমাৰ জুই ধৰা বা উ পানী বস্তু আহ বনোৱা ৰন্ধন কৰা হয়নে নহয়।
অ সেইটো হয় বাৰু দেই।
হয় এইটো চাগে ব্যয়ৱহাৰ কৰা তুমি কি ভবা এনে ক্ষেত্ৰত যে এ, সেইখিনিয়ে অকল সেইখিনি ব্যৱহাৰ কৰিলে আমাৰ গোলকীয় অ নতুন নতুন টেকনলজি যি এতিয়া তোমাৰ অ হেৰি আছে। সেইখিনি উ তোমাৰ ব্যৱহাৰ কৰিলে অকল আমাৰ কমিব নে কি নে বেলেগ কিবা কৰিব লাগিব। অ তুমি কি,
হয় আচলতে চোৱা দেই এতিয়া সেই তুমি যিখিনি ক'লা ইলে তোমাৰ যন্ত্ৰ পাতি কথা ক'লা হয় নে নহয় এতিয়া তোমাৰ সেই ৰাই শুকাই আহি গৈছে পানী গৰল কৰিবলৈ কেতিয়াবা আকৌ, অঁ ইলেক্ট্ৰিক যে তোমাৰ সেই জগবিলাক আহিছে যে তোমাৰ পানী গৰম কৰা। আচলতে আমি যদি সেইবিলাকত সেইবিলাক যদি ব্যৱহাৰ কৰো গম পাইছা নাই। মানে তোমাৰ যিখিনি বস্তুৱে তোমাৰ মানে, ইলেক্ট্ৰিকৰ মানে ইলেক্ট্ৰিকৰ দ্বাৰা তোমাৰ বস্তুখিনি ৰন্ধন প্ৰণালীটো হয় মানে। যি ৰন্ধন কৰিব পাৰি সেইবিলাক বস্তু যদি আমি যদি ব্যৱহাৰ কৰো। তেনেহলে কি হব তোমাৰ বহুত পৰিমামানে কি হব আমাৰ মানে, তোমাৰ যিটো মানে পৰিৱেশ প্ৰদূষণ ন সেইটো ৰোধ পাব। কাৰণ চোৱা মানে সেইবিলাকৰ পৰাতো তোমাৰ একো নোলাই গম পাইছা নাই পৰিৱেশৰ পৰা। ওপৰত মানে একোৱে প্ৰভাৱ নপৰে তোমাৰ অ সেইখিনি তোমাৰ একদম, ভাল অঁ ভাল হেৰি মানে আৰু তোমাৰ সেইবিলাক একদম পৰিৱেশ। মানে প্ৰদূষণমুক্ত আৰু গম পাইছা নাই।
আগৰ দিনৰ মানুহবোৰকে তোমাৰ জুই ধৰিছিলে যদিটো মানে গছ কালি জুই ধৰিছিলে যদিও, আগতে ইমান প্ৰদূষণ নাছিলে কিয় গম পাইছেনে যে।
হয়।
আগৰ দিনত প্ৰভাৱ নাছিলে আও মানুহবোৰকে ইমান তোমাৰ গ গছ ইয়াক যিমান তোমাৰ উদ্যোগ স্থাপন কৰিবলৈ বা পথ নিৰ্মাণ কৰিবলৈ যিমানখিনি। গছ কাটনি তোমাৰ কৰা নহৈছিলে গম পাই
হয়।
এতিয়া তোমাৰ। আহ বিভিন্ন ধৰণৰ উদ্যোগ কাৰ্যতে হওক বা বিভিন্ন ধৰণৰ। আহ খেতি তোমাৰ ধ্বংস কৰি দিয়া দেখা পোৱা গৈছে গম পাই ছা নাই।
হয় নিশ্চয় -নিশ্চয়। এতিয়া তোমাৰ আমি সেইবিলাক সাৱধানতাটো ল'ব লাগিব গম পাইছা নাই? গছ গছনিতো কটাটো ৰোধ কৰিব লাগিব গম পাইছা নাই তেতিয়াহে আমাৰ আচলতে পৰিৱেশৰ। অ', ভাৰসাম্য অৱস্থাতো ৰক্ষা হৈ থাকিব। এতিয়া টোৱা তুমি চাবা দেই আমি যে এতিয়া যে ইমান যে জুই যে ব্যৱহাৰ কৰি থাকো হয় নহয়। ধৰি লোৱা এতিয়া আমি ইমান ব্যৱহাৰ নকৰো। কিন্তু মানে ধৰি লওক বহুত মানুহে এতিয়া জুইতে মানে মানে ভাত চাত বনায় বা কিবা ৰ ৰন্ধন কাৰ্য কৰে মানে গম পাইছা নাই এতিয়া তোমাৰ জুইত যেতিয়া তোমাৰ। বস্তু বস্তু বিলাক বনাব গম পাইছানে তোমাৰ এতিয়া জুই যেতিয়া ধৰে জুই ধৰিবলৈ কি ব্যৱহাৰ কৰে বেছিভাগ তোমাৰ আগ আগৰ দিনতো অ', আগৰ দিনতো হেৰি ব্যৱহাৰ কৰিছিলে। কেৰাচিন তেল ব্যৱহাৰ কৰিছিলে এতিয়াতো তোমাৰ কেৰাচিন তেল নাই গম পাইছা নাই এটি এটি এতিয়া তোমাৰ কি কৰে? অ', এতিয়া তোমাৰ কি কৰে মানুহবিলাকে তোমাৰ সেই প্লাষ্টিকৰ দ্বাৰা জুই বেব মানে জুই জ্বলাই গম পাইছা নাই। এতিয়া তুমি চোৱা প্লাষ্টিকটো আমাৰ আমাৰ পৰিৱেশৰ কাৰণে কিমান বেয়া বস্তু। এতিয়া তোমাৰ যেতিয়া। প্লাষ্টিকটো পুৰি দিব তাৰ পৰা তোমাৰ যিখিনি ধোঁৱ ওলাব। হয়।
হয়, সেইটো নিশ্চিতভাৱে বহুত বেয়া হয় নিশ্চিতভাৱে।
হয়- হয়, এতিয়া তোমাৰ সেই প্লাষ্টিক। টো পুৰি দিয়াৰ ফলত তোমাৰ যিখিনি ধোৱা ওলাব সেই ধোৱা খিনিয়ে তোমাৰ পৰিবেশৰ কিমান অনিষ্ট কৰিব। তুমি এবাৰ ভাবাচোন বাৰু তুমাৰ প্লাষ্টিক খিনি পুৰি দিয়াৰ লগে লগে আমাৰ প্ৰথম কথা আমাৰ বায়ু প্ৰদূষ ষণ হ'ব হয়- নহয় তাৰ পিছতে তোমাৰ কি হ'বা আমি আমিটো প্লাষ্টিকৰ গোন্ধটো আমিও পাওঁ প্লাষ্টিকৰ যিটো ঢো ধোঁৱা প্লাষ্টিক জ্বলাৰ পিছত যিটো ধোঁৱা। এই ধোঁৱা টো টো আমাৰ চা আমাৰ শৰীৰলৈও আহে ন। এতিয়া তাৰ পৰাতো আমাৰ বহুত ক্ষতি হয় গম পাইছা নাই অ', এতিয়া তোমাৰ সেই প্লা প্লাস্তিকৰ অ', এতিয়া তোমাৰ সেই
স্তৰ বিভিন্ন দ্ৰব দ্ৰব্য সৃষ্টি কৰিব গম পাইছা নাই।
অ', অ', আমাৰ অজস্ৰ ফুটা কৰি দিয়ে সেইবিলাকে তাৰপিছত কি কৰে অ', আমাৰ শৰীৰলৈ যেতিয়া তোমাৰ সেই ধোঁৱা খিনি আহিব।
তেনেহ'লে আমাৰ। শৰীৰত তোমাৰ সেই কেঞ্চাৰৰ নিচিনা বহুত ডাঙৰ ডাঙৰ বেমাৰো সৃষ্টি কৰিব পাৰে গম পাইছা নাই প্লাষ্টিকৰ ধোঁৱটোৰ কথা কৈছো দেই।
তাৰ উপৰি অ', হয় তাৰ উপৰিও টো ত তাৰ উপৰিও তোমাৰ কি হ'ব এতিয়া যিটো কষ্ট হ'ব তেতয়া তোমাৰ সূৰ্যৰও সেই সেই আমাৰ পৃথিৱীত পিচ আহে আৰু সেইখিনি যেতিয়া উভতি পৃথিৱীৰ পৰা
হয়
যায় তেতিয়া ৰখাই থয় তেয়াহলে তুমি ভাবা চোন তুম যো কি মা গম পাছ নাই
অ সেইটো ক্ষতিকাৰক হবই আৰু তাৰ লগতে আৰু এটা কথা মন কৰিবাচোন আমি যে তোমাৰ অ জুই যেতিয়া কেতিয়াবাতো আমি তুমিও জ্বলাইছ ছা ন জুই তেতিয়া আমাৰ যেতিয়া আমি যেতিয়া জুই জ্বলাও জুই জ্বলোৱাৰ পিছত তোমাৰ যিটো ধোঁৱা আহ জুই জ্বলা জ্বলোৱাৰ পিছত তোমাৰ ধোঁৱা যিটো ওলায়
হয়
সেই ধোৱাটো চাবাচোন আমাৰ যদি চকুত কেনেবাকে লাগে মানে পুৰা চকু তকু একদম পুৰা পুৰি যায় চকুৰ পৰা পানী ওলাই যায় গম পাইছা নাই আকৌ আকৌ যদি আমাৰ নাকত সোমাই খাহ টো চাবাচোন কি হয় আমাৰ গোটেই অ নাক চাক পুৰি যায় একদম হাঁচি আহি যায় যে সেইটোৱে আমাৰ কি কৰে গম পাইছা নাই সেই ধোৱাটোৱে প্ৰথম কথা আমাৰ সেই চাহ প্ৰশ্বাস লোৱাত মানে তোমাৰ অসুবিধা হৈ যায় মানে চাহ প্ৰশ্বাসত অসুবিধা হয় মানে তোমাৰ নৰ্মেলকে আমি যিটো উশাহ নিশাহও লৈ থাকো ন সেই উশাহ নিশাহ লোৱাত আমাৰ মানে বহুত বেয়া প্ৰভাৱ পেলায় আৰু তাৰ লগতে কি হয় আমাৰ যিটো ধোঁৱাটো যেতিয়া চকুত লাগে এতিয়া সেই চকুৰতো আমাৰ বহুত সমস্যাৰ সৃষ্টি কৰে গম পাইছা নাই গতিকে আমি যিমান পাৰো জুই ধোঁৱাৰ পৰা সদায় আঁতৰি অ আ অ আমি সেইটো কাৰণে যিমান পাৰো সিমান জুইৰ পৰা আঁতসি থাকিবলৈ চেষ্টা কৰিব লাগে মানে জুইৰ ধোঁৱাটো গম পাইছা নাই আমাৰ জোৱা জুই ধোঁৱাতোৱে মানে আমাক বহুত অপকাৰ কৰে গম পাইছানে আমাৰ স্বাস্থ্যৰ অপকাৰ কৰে কৰেই তাৰ লগতে কি কৰে আমাৰ মানে পৰিৱেশ, টো বহুত বহু গুণে মানে প্ৰদূষণ কৰে গম পাইছা নাই! গতিকে আমি সেই জুইৰ বিকল্প হিচাপে কি ব্যৱহাৰ কৰিব লাগে গম পাইছানে! এ এল পি জি গেছ যে আহি গৈছে এতিয়া বৰ?
হয় হয় হয়!
হয়, এল পি জি গেছ ব্যৱহাৰ কৰিব পাৰো আৰু নহয় তুমি?
যিটো কৈছিলা এতিয়া ইলেক্ট্ৰিক বস্তু বিলাক আহি গৈছে! অ যাৰ ফলত তোমাৰ সেই হয় হয় অ যা অ যাৰ ফলত তোমাৰ কি হছে এতিয়া তোমাৰ পৰিৱেশৰ প্ৰদূষণটো মানে বহু পৰিমাণে কমি যাব জুইৰ তুলনাত গম পাইছা নাই গতিকে, টো তুমি কোৱাচোন বাৰু সেই! এল পি জি গেছৰ যদি ব্যৱহাৰ কৰোঁ বা তোমাৰ ইলেক্ট্ৰনিক বস স্তুসমূহৰ যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ পৰিৱেশটো কেনেধৰণে আমাৰ সুৰক্ষা হৈ থাকিব!
হয় হয় হয়!
এতিয়া এল ম কথা কব বিচাৰিম যে পৰিৱেশটো সুৰক্ষিত মানে তোমাৰ
হয়!
আমাৰতো গছ গছনিৰ কটা ইমান অনু,
হয়
নহয় মানে মাটি তলত থকা যিখিনি সম্পদ সেই খিনি আমি বহু পৰিমাণে উলিয়াব লাগিব, যাৰ ফলত আমাৰ ভবিষ্যতলৈ খনিজ সম্পদৰ অভাৱ বুলি আমি অসম তেনে ক্ষেত্ৰত এতিয়া তোমাৰ এ পৰিৱেশ কৰণে যথেষ্ট ভাল, কিন্তু আমাৰ ভৱিষ্যতৰ কথা ভাবিলে তোমাৰ কি হব? যে আমাৰ যে আমি এতিয়া ব্যৱহাৰ কৰি থাকিম হয়, কিন্তু ভৱিষ্যতে পৰা এতিয়াৰ পৰা সেইখিনি সাৱধানে ব্যৱহাৰ
হয়
কৰিব লাগিব লাগিব তোমাৰ, সেইখিনি আমি তোমাৰ আঁ তোমাৰ এ আহি আছে ন, সেইখিনি আমি বেছিকে ব্যৱহাৰ‌‍ কৰিব
অঁ অঁ অঁ তাকে এতিয়া আমি সেইখিনি ব্যৱহাৰ কৰিলে আমাৰ ভাল হব হয় নহয় অঁ, আজি কালি তোমাৰ সেই মানুহ বিলাকে তো তোমাৰ অঁ মানুহ বিলাকে তোমাৰ হেৰি কৰিছে গম পাইছা নে নাই? হে এই ইলেক্ট্ৰনিকৰ মানে ব্যৱহাৰটো খুব কমেই কৰিছে আৰু বহুত মানুহে না
এ হয় এতিয়া তুমি এতিয়া তুমি দেখ এতি এতিয়া,
এতিয়া চাগে তুমি স সময়ত যে
উম
গেছৰ দাম ভবিষ্যতেলৈ হয় তেতিয়া হলে মানুহ বোৰে বাধ্যতামূলক ভাৱে ব ব্যবহাৰ কৰিব লাগিব গম পাইছা নে নাই।
হয় হয় সেইটো হয় বাৰু দেই, সেইকাৰণে আমি এতিয়া কি কৰিব লাগিব গম পাইছা নাই, প্ৰথম কথা আমি আমি মানুহ বিলাকক শিকাব লাগিব আমাৰ সমাজৰ যি যিসকল লোক আছে, সেই সকলক আমি কথাবিলাক বুজাব লাগিব যে তোমাৰ আমি আমাৰ জুইৰ পৰা আমাৰ কিমান ক্ষতি তি হয় আমাৰ স্বাস্থ্যৰ কিমান ক্ষতি হয়, অঁ তাৰ লগতে আমাৰ সেই পৰিৱেশত কি কি সমস্যাৰ সৃষ্টি কৰে জুইয়ে, আমি সেইবিলাক কথা সকলো বুজাব লাগিব মানুহবিলাকক। তেতিয়াহে তোমাৰ মানুহ বিলাকে বুজি পাব গম পাইছা নাই। এতিয়া তোমাৰ মানুহে জুই ব্যৱহাৰটো কিয় কৰি আছে ইমানকে প্ৰথম কথা সিহঁতৰ সিহঁতে সেইবিলাক কথা বুজি নাপায় মানুহ বিলাকে গম পাইছা নাই। এ জুইৰ ওপৰত মানে জুইৰ পৰা আমাৰ কি কি ক্ষতি হয় সেই সেই বিষয়ে। ষয়ে নাজানে সেইকাৰণে মানুহে ইমান জুই ব্যৱহাৰ কৰি আছে, গম পাইছা নাই? গতিকে আমি, প্ৰথম কথা আমি সকলোকে তোমাৰ সেই কথা, সেইবিলাকৰ প্ৰতি সজাগতাটো বৃদ্ধি কৰিব লাগিব। কথাবিলাক বুজাব লাগিব তেতিয়াহে মানুহবিলাকে বুজি পাব। আৰু আমি তাৰ সেই বিকল্প হিচাপে আমি এল পি জি গেছৰ ব্যৱহাৰটো কৰিব লাগে গম পাইছা? অঁ এল পি জি গেছৰ পৰা ধৰি লোৱা আমাৰ বায়ু প্ৰদূষণো ইমান বেছি নহয়। আৰু তাৰ লগতে আমাৰ কি হয় বস্তুবিলাক বনোৱাটো মানে খুব সোনকালে হয়।
হয় হয়।
আৰু তোমাৰ সেই বায়ু প্ৰদূষণটো মানে খুব কমেই হয় গম পাইছা নাই? অঁ আৰু মানে সেই স্বাস্থ্যৰ স্বাস্থ্যৰো আমাৰ ক্ষতি নহয়, এল পি জি গেছৰ যদি ব্যৱহাৰ কৰে গম পাইছা, সেই কাৰণে তোমা অমি এল পি জি গেছৰ ব্যৱহাৰ কৰিব লাগ নাইব তুমি যি খিনি কৈছা ইলেক্ট্ৰিক। অঁ, ইলেক্ট্ৰিক যন্ত্ৰ সেইসমূহ আমি ব্যৱহাৰ কৰিব লাগে। যাৰ ফলত আমাৰ কি হ'ব যিটো আমাৰ ধৰি লোৱা অঁ পৰিৱেশৰ অঁ পৰিৱেশৰ যিটো ভাৰসাম্য অৱস্থা ন এইটো তোমাৰ বৰ্তি হৈ থাকিব।